অ', ময়ো এনে আছো দিয়া
হয় নেকি, অলপ ভাইটিতো অলপ হোমৱৰ্ক দিছো স্কুলৰ, সেইটো চাই দি আছিলো বাৰু
অ', আচ্ছা হয় নেকি অ', হোমৱৰ্ক চাই আছিলে নেকি স্কুলৰ, অ' কি মানে কিহৰ কিহৰ হোমৱৰ্ক দিছে?
এ অলপ ইংলিছৰ হোমৱৰ্ক দিছিলে, অলপ কিবা কিবি লিখিকে আহিব দিছিলে মানে আজিকালি মানে সৰু সৰু আজিকালি সৰু সৰু পোৱালি বোৰৰে মানে হোমৱৰ্ক বোৰ দিয়া থাকে নহয়, সেই কাৰণে মানে সিহঁতক চাই দিব লগা হয়।
অ' এইটো ঠিকে কলা, আমিও সৰু থাকোতেটো স্কুলত ইমান হোমৱৰ্ক দি হয়নে, এতিয়াতো তুমি কলা যে হোমৱৰ্ক কৰি আছা বুলি এয়া মোৰো মনত মৰি গ'ল, যে মই কিমান হোমৱৰ্ক কৰিছিলো আগতে। এতিয়াতো ইমাৰ কলেজ কলেজ লাইফত কেতিয়াও হোমৱৰ্কে পোৱা নাই কেতিয়াও দিয়াই নাই হোমৱৰ্ক
অ' স্কুল লাইফত হোমৱৰ্কতটো থাকেই বাৰু।
উম হয় ঠিকেই কলা এইটো।
তুমি স্কুল লাইফ মিচ কৰা নাই এনে?
অ' মিছ কৰো অব্বিয়াছলী, ইমান মিচ কৰি আছো, এতিয়াও মিছ কৰো।
হয় নেকি, অ' কি কবা, স্কুল লাইটো মানে বহুত মানে হেইতটো আছিলে ভাল আছিলে মানে। এতিয়া বৰ্তমানটো স্কুল লাইফটো যদি আকৌ যাব পাৰিলে, যাবা নে?
অ স্কুল লাইফটো যাবতো পাৰাতো নহ'ব ন কেতিয়াও কিন্তু মানে এনেইতো যাবতো মন যায়, সেনেকুৱাতো নহয়, হব নোৱাৰি ন সেনেকুৱাতো। অ' সেইকাৰণে আৰু, এনে তোমাৰ স্কুল লাই কেনেকুৱা আছে
অ', মোৰ স্কুল লাইফটো ক'বলে ভাল আছে বহুত ভাল আছিলে, এতিয়া স্কুল লাইফটো মানে অ' মানে ফ্ৰেণ্ড বোৰ হেৰুৱালে মানে, ফ্ৰেণ্ডবোৰ আছিলে, ফ্ৰেডবোৰ এতিয়া হেৰুৱালে, তোমাৰ স্কুল লাইফ কেনেকুৱা আছিলে?
অ' মোৰো সেনেকুৱাই আছিলে দিয়া, মোৰো বহুত ফ্ৰেণ্ড আছিল এতিয়া মনত পৰে, আগতে স্কুলত মানে সদায় গৈছিলো লগ কেইটাৰ লগত, উম ধৰিছিলো, স্কুলত খেলিছিলো, সেইবোৰ মনত পৰি এতিয়াও। ভাল লাগে আজিকালি মানে এনে কথা নহয় এনো তাহাঁতৰ লগত এতিয়াও এনেকা লগ ধৰা হোৱাই নাই মানে বহুত দিন হৈ গ'ল মানে নাম্বাৰ আছে কিন্তু কেতিয়া মানে সেনেকুৱা কথাইে পাো ানাই বহুতিন হৈ গল ন তাহাঁতেও পাহৰি গ'লে নেকি মনতো গৰ কিন্তু এনেকুৱা আমাৰ টাইম না থাকে ন কেতিয়া কথা পাতা সেইকাৰণে
কি গা আগৰ নিশয় কথা বাা
আৰু এনেকুৱা লাগে যে তাহাঁতি পাহৰি গৈছে নেকি সেনেকুৱা লাগে ন সেইকাৰণে নিজে কল কৰাও নাযায় ন তাহতেও সেনেকুৱাই ভে চাগে মোক যে মই পাউৰি গ'লো বুলি সেনেকুৱাই হয় ন
অ নিজৰ নিজৰ লাইফত চবে বস্ত হৈ আছে আৰু কি কৰিবা নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে
উ তোমাৰ একুৱা মনে তুমি এতিয়াও কথা পাতানে নিজৰ ফ্ৰেণ্ডৰ লগত স্কুলত
পাতা যায় কেতিয়াবা মানে অলপ দিন আগত মানে পাতিছিলোঁ তেনেকুৱা তেনেকুৱাকে ভালকে মানে আগৰ নিচ ন মানে নাই হ'ব ক দে
অ এনে যে স্কুলত উম হয় স্কুলত তেনেকুৱা হয় আগৰ নিচিনা নাথাকে
হয় হয় তুমি ঠিকে ক'লা আগৰ নিচিনা নাথাকে যিমানো স্কুল লাইফ কাব গলে বহুত ভাল থাকে ন স্কুল লাইফৰ ফেনবোৰো মানে কেতিয়াও আমি পাহৰিব নোৱাৰিম
উম আৰু এইটো স্কুলৰ আগৰ দিন যেতিয়া আমাৰ এইটো আমি মানে সৰু আছিলো ন এতিয়াটো ডাঙৰ হৈ গ'লো এতিয়া বহুত ৰেচপনচিবিলিটি আহিছে সৰু কাপোতো একো গমেই পোৱা নাছিলো অকলৰ খেলা ধূলাতে মন আছিল সেইকাৰণে হয় ন আগতে হোমৱৰ্ক তমাৰ কাৰণে বহুতটো আছে
উ ডাঙৰ কথা অ হোমৱৰ্ক নকৰিলে মানে এই কি বা দিছে বা যদি আমাক সৰুতে এক প্লাছ কৰিব দিলেও দুই টো প্লাছ কৰিব একদম কঠিন কঠিন লাগিছিলে হয় কি নহয় হম এতিয়া ইতিয়া ভাবোতে মানে এতিয়া বেলেগে কৰিব নোৱাৰিলে সৰু পোৱালীয়ে আমি ভাবো কি নোৱাৰে কি কাদা পোৱালি বুলি এটা সময়ত আমিও এেনেকুৱাই আছিলো
উম তেনেকুৱাই চবৰে সনেকুৱাই থাকে সব
অ মানে সদায় মানে সৰুৰ পৰাই শিকা যায় ন এইটো মানে সেইকাৰণেই আৰু এনে তোমাৰ এনে তোমাৰ স্কুল ফ্ৰেণ্ডৰ লগত কথা বাতৰা হয় ন তোমাৰ
সেইটোয়ে তোমাক ক'লো যিহেতু মই মানে এনেকুৱা নহয় নাম্বাৰ আছে কিন্তু এনেক কথা পাতাই নাই সেনেকুৱা হৈছে আৰু উ হয় মে লগ ধৰাও নহয় কেতিয়াও
হয় হয় স্কুল টাইমৰ ফ্ৰেণ্ডবোৰৰ এ যদি আকৌ তুমি স্কুল টাইমত গ যাব গ'লে তুমি যাম বুলি ভাবিছা ন স্কুল টাইমত এনেকুৱা স্মৃতিবোৰ কি আছে তোমাৰ
সেনেকুৱাতো মোৰ আছে আৰু এই ভাবো যে স্কুলত আকৌ যাই কিনে মই সেনেকুৱা যেনেকুৱা মানে যেনেককা মোৰ আছিল সৰু থাকোতে যেনেকা খেলিছিলো স্কুলত যেনেক এনজয় কৰিছিলো সেইবোৰেই আছে আৰু উ তোমাৰ কি কি আছে সেনেকুৱা
অ মোৰ তেনেকুৱা খেলা ধূলাৰ প্ৰতি আগ্ৰহ আছিলে আৰু যিবোৰ আমি ছাৰ মেমে বাইদেউ শিকালে সেইবোৰ আছিলে আৰু ছাৰ মেম্বাৰৰ লগত আমি কথা বতৰা এনে তুমি স্কুল লাইফত কিবা প্ৰগ্ৰাম চগ্ৰাম হ'লে তুমি ডান্স বা কিবা পাৰ্টিচিপেট কৰিছিলােনে
উম কৰিছিলো মইতো সেইবোৰ বহুত কৰিছিলো সেইবোৰত বহুত মানে মই চাওঁ আছিল আগৰ পৰাই কৰিছিলো মই ডান্স আৰু আমাৰ এটা মানে এটা মনত পৰে এবাৰ মানে আমাৰ এই ছাব্বিছ জানুৱাৰীত ৰিলি হৈছে তেতিয়া আমি পুৰা ৰেলী কৰোতে মানে পুৰা গোটটো আমাৰ ৰাস্তা ফুৰাইছিল ন সেইটো মোৰ বৰ মনত পৰে আৰু সেইবোৰ ভাল লাগে তোমালোকে এনেকুৱা হৈছিল নে
অ আমাৰ ৰেলী তেনেকুৱা হোৱা নাই বাৰু আমি এ ৰেলী কৰি বছি দ
অ অ আমাৰতে স্কুলৰ পৰা আমাৰো ইমান দূৰ লৈ যোৱা নাই মানে এনেই ৰাস্তা ৰা্তাই ফুৰাইছিলে আৰু
অ মানে আমাৰ মানে সৰু সৰু আছিল ন গাড়ী মটৰৰ অলপ দিগদাৰ হয় যদি ডাউৰিকে যাওঁ আমি ৰাস্তা পানে সেইকাৰণে আমাক ৰৈ যোৱা নাই তেনেকুৱা ৰেলি ডাঙৰ ল'ৰা ছোৱালীক লৈ গৈছিলে আৰু তুমি আহ তুমি কেতিয়াবা স্কুলত কিবা ফেইল নহ'লে তোমাৰ তেনেকুৱা কিবা হৈছিল নেকি ক্লাছ েষ্টত ফেইল
ম আৰু এ কি কয় তোমাৰ এই মোৰ স্কুলৰ এটা কথা মনত পৰিব লাগিব এতিয়া মই মানে আগতে স্কুলত ইমান বেঞ্চ ন বোৰ লিখিছিলো সেই বৰ মনত প এতিয়া মান স্কুলত গ'লে এইটো নাম বিলাক বিচাৰি পালে ইমান ভাল লাগিল হয় ন
অ সেই মই তেনেকুৱা নাম লিখা নাই কিন্তু মই ড্ৰয়িং কৰি ভাল পাইছিলোঁ বেঞ্চত মইতো মই যোনটো বেঞ্চত থাকো মই সেইটো বেঞ্চত মানে ড্ৰয়িং কৰি থাকো
ভাল লাগে ন মনেুৱা উম মই ন এতিয়াও কৰৰুো এতিয়া মানে কলেজত মই গ'লে মানে মানে নাম লিখো আৰু তম কিবা কিবি ছবি আঁকো ভাল লাগে
মই নাম নিলিখো এক জোগগাত কেৰি থাকো কেৰি থাকো তাক কিবা বনাই দিওঁ মই মই নাজানো কিবা কৰি থাকো মানে
হয় নেকি মই আগতে চবতে মোৰ মানে এ বেষ্ট ফ্ৰেড আছে তাই আৰু মোৰ নাম চবত জাগা খি থৈছিলো মোৰ আগতে মানে সেইটোয়ে আমি সেনেকুৱয়ে কৰি আছিলো মানে আগতে এ কিবা কিবি মাৰ্ থাকিলে সেইবোৰ দি লিখিছিলো পেঞ্চিলে দি লিখিছিলো পেনে দি লিখিছিলো
হয় নেকি অ তেনেকুৱা কৰি ভাল লাগিছিলে নহয় তেতিয়া অ মানে তেতিয়া কেতিয়াবা তুমি স্কুলৰ বা বেঞ্চ েঞ্চ ভাঙি পাইছেনে
নাই নাই সেনেকুৱাতো কৰা নাই তুমি কৰি পাইছ নে
এ তেনেকুৱাত নাম্বাৰ ওৱান আছিলো বেঞ্চ ভাঙা
অ আচ্ছা হয় এনেকাে থাকি কিছুমান আমাৰো স্কুলত আছিল কিছুমান বদ মাছ লৰাত আছে মানে তোমাক ক কোৱা নাই দিয়া মানে এনেকুৱা আছিল আৰু
সেইটো মানে সেইটো কেটট
দুষ্ট আছিল আৰু কিছুমান তোমাৰ সেইে ফেন চেন বেয়া কৰি দিছিল তুমাৰ আৰু বে চে এইটো কৰিছিলে আৰু যি লাইনৰ চুইচ থাকে ন সেইবোৰ বেয়া কৰি দিছিলে। এনেকুৱা,
উম, লাইনৰ চুইচটো আমি সেইটো বজাইছিলো পঅন বজাইছিলো।
অ অ এনেকুৱা থাকিছিলে। কোনবা এনেকুৱা আৰু আমাৰ এই কি কয় বাথৰুমৰ দাৰজা চৰ্জা এইবোৰ এই পুৰা, ভাঙি দিছিলে এনেকুৱা।
এনেকুৱা নাই। এনেকুৱা কৰা নাই মানে আমাৰতো মানে এইটো বেঞ্চটো ভাঙিছে। বেৰ বেজ ভাঙিছিলো। ভাল লাগিছিলে বেজ ভাঙি। ইমান বেঞ্চ ভাঙিছিলো। মানে এতিয়া ক'ব গ'লে মানে বেঞ্চৰটো পইচা এক টকাও দিয়া নাই। স্কুলে গমেই পোৱা নাই কোনে ভাঙিছে, মোৰ ফ্ৰেণ্ডেই নাই নাই তেতিয়া আকৌ কেমৰা কত থাকিব। মোবাইলেই নাছিলে স্ক্ৰীম টাচ তেতিয়া আমি পঢ়া সময়ত মেমহঁতৰ। কিপেড মোবাইল থাক আছিলে এটা দুটা মেমৰ।
উম আছে কিছুমানেতো আৰু এই আ আমাৰ মা-দেউতাহঁতৰটো আৰু সেইটো তেতিয়াৰ মানে জেনেৰেচনত তোমাৰ এই বস্তাত লৈ লৈ লৈ যায় কিনে মানে এতিয়া বেংক-চেংক নাছিল আৰু, নাই নাই।
মই গৈছো খালী ভৰি জোতা নোহোৱাৰ কাৰণে সেই তেতিয়া মানে অহ, খালী ভৰিয়েও গৈছো। আৰু আৰু মই বেগতটো লৈ যোৱা নাছিলো ফাষ্টে ফাষ্টে তোমাৰ মনাত এইটো বহি ভৰাই লৈ গৈছিলো, তাৰপিছত নেক্সট আমাক স্কুলৰ পৰা তোমাৰ বেগ দিয়া গৈছিলে বেগ জ্যামিতি বক্স চব দিছিলে, সেইটো ব্যৱহাৰ কৰিব নে ইমান আমি হেপী হৈছিলো তেতিয়া কি বেগ পাইগে জেমেটি বক্স পাইগে ইমান ভাল লাগিছিলে তেতিয়া দিনবোৰ।
অ অ সেনেকুৱা ভাল লাগে।
অ গভমেণ্টে আমাক ডাঙৰ চাই এটা ডায়েৰী দিছিলে লিখিবৰ কাৰণে। সেইটো ডায়েৰী এতিয়াও বিচাৰিলে পাম মই। এইটো সেইবোৰ ডায়েৰী মানে ৰাখিব লাগিছি চাগে নাই চাগে। এইবোৰ থাকিলে ভাল পুৰণা বস্তুবোৰ ফিফটিৰ তলত নাচ চিলে আমাৰ ফিফটিৰ ওপৰতে থাকিলে। এতিয়াও মোৰ কলেজতে চেভেনটিও আছে।
হয় নিকি? মোৰ কলেজত এবাৰ বেছি হৈ গল মানে টুহানড্রেড দিলে। হয় মোৰ কলেজত আৰু স্কুলত মোৰ ওৱান, টু, থ্ৰি এনেকুৱাই আছিলে মোৰ, কেতিয়াও কমা নাছিলে। মোৰ আগতে আছিলো মানে এনেকুৱা।
কেতিয়াও ফিফ্টিৰ তলত যোৱাই নাই।
আৰু আমাৰ এনেকুৱা হয় কোনোবা ফাৰ্ষ্ট ডিভিজন আহিলে তাহাতৰ মানে ফাষ্ট ফাৰ্ষ্ট ডিভিজনেই ফাৰ্ষ্ট ডিভিজন আহে তাহতে মানে ওৱান হৈ যায় আৰু যুনে ছেকেণ্ড আহে ছেকেণ্ড হৈ যায় থাৰ্ড এনেকুৱা কৰিছিল, মাৰ্কচৰ ওপৰত ডিপেণ্ড কৰা আছিল ৰোল নং।
উম, ভালে আছিলে দেখোন তোমালোক
উম, আৰু কলেজত তোমাৰ এডমিচনত দিচিছন হয় ন, যেনেকৈ এডমিছন কৰিলে।
উম, তেনেকুৱাই হয়, মোৰ অ অ।
হয় সেইটোয়ে সেইটোয়ে হয়, তেওঁ মানে ভাল লাগিল আৰু সেইকাৰণে তোমাৰ লগতো কথা পাতি ভাল লাগিল দিয়া স্কুলৰ কথা এতিয়া পাতিলো ভাল লাগিল ভাবি কিনা ঠিক আছে দিয়া অ, থেংক ইউ। উম